অহ, বা
অহ, কি কৰি আছিলা?
হেই এনে আছিলো তুমি?
মই ময়ো এনেই আৰু ভাত খাই মেলি উঠিছো এতিয়া।
উম, আজি কি আছিলে ভাতৰ লগত?
আজি প্ৰিয় লোকেল মুৰ্গী আৰু কোনাম।
শুনা পোৱা নাই।
একমিনিট ৰবা। এতিয়া শুনিছ?
ভেৰীয়াক। কি বুলি কয় মাততো ভালকে আহা নাই। মানে প্ৰপাৰ মই শুনি পোৱা নাই।
হেল্ল', এতিয়া শুনিছা?
অহ শুনিছোঁ।
মই মানে এই ইয়েৰফোনডাল পিন্ধি আছিলো সেইটো কাৰণে চাগে তেনেকে হল এতিয়া মই কাণত লৈছো খুলি পেলাই।
অহ -অহ-অহ হেডফোন লগাই থাকিলে জানো কিয় বেক চাউণ্ডটো একেবাৰে নাহে।
মই এনেই এ উম বেলেগ ফোনত পাতিলেতো শুনা পায় তোমাৰটোত কিয় নাপায় বা।
জানো মই হেৰি একোৱে বুজি নাপাওঁ মানে কিবা যে কৈ আছা গম পাওঁ কিন্তু মানে ধৰা বহুত দূৰৰ পৰা কৈ থকা নিচনা স্পষ্ট নাহে।
অহ, ছাউণ্ড টো হেৰি কৰি চাইছিলা বহাই
বহাই চাইছো মুচ চাউণ্ড ফুলেই হৈ থাকে সদায়। আৰু তুমি যেতিয়া কৈ আছিলা মানে মানে শব্দ শুনা নাছিলো ন তেতিয়া বহাইয়ো চাইছো মানে ভুলেই হৈ আছে ত শুনা নাপায়।
অহ -অহ উম জানো বা কিয় হয় তেনেকুৱা।
উম, নাজানো।
উম, আজি মই প্ৰিয় লোকেল মুৰ্গী আৰু ক পোলাও বনাইছিলে মায়ে
অ
সেয়া খালো
উম লোকেল মুৰ্গী কিহ লগত বনাইছিলে
পোলাও পোলাও
নহয় নহয় লোকেল মুৰ্গীটো কিহৰ লগত বনাইছিল
অ অ সেইটো এ নৰ্মেলকে তেনেকে এই মানে এ মানে তেনেকে মচলা চচলা নিদিয়াকে আৱ মানে এইবিলাক আহ কি বুলি কোৱা চিম্পল কে আৰু
হা হা বুজিছো
আলু পিয়াঁজ এনেকে আৰু
অ বুজিছোঁ মই আলু ভাজি তাপিছত আকৌ আমলেট খালোঁ
অ অ নিজে বনালা নে তুমি
অ নিজে বনালো
অ
মানে মায়ে বনালে তেল বেছিকে দিয়ে আলু ভাজিত সেইটো কাৰণে মোকে বনাব দিয়ে
তেল বেছিকে দিলে খাই ভাল লাগে কিন্তু স্বাস্থ্যৰ কাৰণে ইমান এটা ভাল নহয় ন তেল বেছিকে খোৱাটো
নহয় আলু ভাজিটো মানে মই এনেকুৱা নহয় যে একে বহুত কম তেলত বনাও কিন্তু মানে মায়ে বনালে তেলটো মানে টোপ টোপকে পৰি থাকে মই বনালে সেই টোপ টোপকে পৰি নাথাকে।
অহ
মই মানে টোপ টোপকে পৰি থাকিলে ভাজি খাব অশান্তি পাওঁ মানে তেলসোপা গুচি যায় ন
উম উম মই আক অ মই কৰিম মাংসটো বেছি তেলাল বনালে বেয়া পাওঁ মানে তেল যে ওপঙি থাকে যে ওপৰত অ আৰু সেইটো সোৱাদটো বেয়া ক মই কিবা
অ কিবা ভাল মানে আৰু তেলটো খাই দিয়া পিছত পেটটো অশান্তি কৰে
অ মানে কিবা তে তেল খাই থকা নিচিনাহে লাগে গে তৰকাৰীটো উম কিছুমানে বনাই তেনেকে বহুত তেল দি দি বনাই আৰু এই বাহিৰৰ হোটেল বিলাকতো বনাই দেই তেল দি কিছুমানে
অহ
সেইটো ভাল নালাগে খাই
অ কিবা হেৰি টাইপ লাগে মানে বুজাব নোৱাৰো মই
উম উম বুজিছো আ ভোক লাগে
হা ভোক আ ভোক লাগে মই হেৰি যাওঁ দে হা পুুৰীত গৈছিলো যে তেতিয়া আমাক ৰেষ্ট ৰেষ্টুৰেণ্ট এখনত মানে এনেকে ভাত খাবলে আৰু সোমাৱাই দিছে হা তাতে তোমাৰ অ মানে চব বস্তু মিঠা মিঠা লাগিছে মানে নাই নাই কলতেলত বনাইছিল নেকি চব বস্তু মিঠা মিঠা লাগিছিল
অ মানে কি কি খাইছিলানো
তাতে তোমাৰ বহুতখিনি বস্তু মানে যিমান বিলাক দিছিলে তাৰ সেইখিনি বেংগলী হেৰি আছিলে বেংগলী মানুহে বনোৱা বনাই পেলাই খোৱা টাইপৰ ত মই নাম খিনি না জানো হা মাছ আছিল তাৰপিছত এটা আলু ভাজি বনাইছিলে মানে আলুতো গ্ৰেভি কৰি পেলাই বনাইছিলে সেইটো খাই ভাল লাগিছিল মিঠা আছিলে মি ঠা আৰু অকনমান জ্বলা টাইপ বৰ মানে সোৱাদ এটা আছিলে সেইটো খাই ভাল লাগিছিলে বাকী খিনি মানে মই চব মিঠাই পালো
অ আৰু ভাতৰ লগত ভালো নালাগে মিঠা
উম তাতে মোক খা সেইকেইদিন মানে তোমাৰ চাৰিদিন আছিলো নেকি গোটেই চাৰিদিনত মানে সেই মিঠা মিঠা মিঠা খাওঁতেই গ'ল
অহ বেলেগ একো নাপায় নেকি খাবলৈ
নহয় মানে বেলেগ ধৰা সাগৰৰ পাৰত যেতিয়া গৈছিলোঁ তাতে আমি মানে সাগৰীয়া মাছ খাইছিলোঁ বা সেনেকোৱা কিবা কিবি খাইছিলোঁ কিন্তু আমি মানে ভাত সেইখন হোটেলতে খাইছিলো বেছিকে ত' তাতে মানে ভাত তো তে মানে মিঠাইয়ে হয় আৰু সেইখন হোটেল আমাৰ যোনখিনিত আমাৰ ৰুম আছিলে মানে হোটেল আছিল আমাৰ সেইখিনিৰ পৰা সেইখন হোটেল ওচৰ হয় আৰু সেইখিনিত সেইখন হোটেলত মানে তুমি চিট পাব কাৰণে বহুত টাইম ৰ'ব লাগে
অ তাত ইমানেই ভিৰ মানে
বহুত ভিৰ হয় আৰু মানে এনেকোৱা নহয় যে জেগাটো সৰু তোমাৰ আৰামছে মানে ষাঠিটা মান মানুহে বহি খাব পৰা জেগা আছে
অহ
তাৰ পাছতো মানে ভিৰ কিন্তু ইমান টেষ্টিও নাছিল যে মানে মানুহ ইমান কিয় হয় নাজানো তাৰ মানুহে চাগে সেইবিলাকে খাই ভাল পায়
হয় চাগে মানে চব জেগাৰে সোৱাদটো বেলেগ ন খোৱাৰ সেইটো কাৰণে অ অ এনে তাত মানে থাকি কেনেকোৱা পালা তুমি
তাত থাকি ভালেই লাগিলে আহ কিন্তু পানী মানে বহুত কিনিব লাগে তাতে মানে ৰ'দটো বেছি হয় বেছি কাঢ়া হয় সেইকাৰণে মানে বহুত পানী পিয়াহ লাগে
ডিঙি শুকাই শু কাই যায়
উম ডিঙি শু শুকাই শুকাই যায় আৰু আমাৰ ইয়াতকে তাৰে তাৰ গৰমটো বহুত বেছি হয়
অ' হয় শুনিছোঁ, সেইটো।
অ' আমি যেতিয়া মানে, হেৰি মানে, দিনতো মন্দিৰ ফালে, মানে এইটো হেৰি আছিলে, তোমাৰ মানে, মন্দিৰটো বন্ধ হৈ গ'ল হা, নামটো মই পাহৰি থাকিলোঁ সূৰ্য মন্দিৰ আছিল নেকি! নহয় নহয় জগন্নাথ মন্দিৰ খোলাইে থাকেচোন। হেৰি, সূৰ্য মন্দিৰ আছিল চাগে সেইটো! টো, অ' সেই ত তোমাৰ মানে, কি মন্দিৰটোত তেতিয়া সেৱা কোনেও নকৰে, জাষ্ট মানে চাব যায় আৰু। তাত সিদিনাখন আমাক দিনত লৈ গৈছিল, দিনত লৈ যাওঁতে, মানে সেইদিনা আমি বহুত কেইটা জেগা ঘুৰিছিলোঁ ত' দিনত যেতিয়া গৈছোঁ ইমান গা পুৰিছে নহয়, মানে বহুত বেছি কাঢ়া ৰ'দটো।
উম! চানস্ক্ৰিন লগাইছিলা নাই ভালকে?
লগাইছিলোঁ, লগাইছিলোঁ।
কিন্তু জগন্নাথত যোনদিনা গৈছিলোঁ তাতে মানে ভালে লাগিলে হা। কিন্তু তাতে অ'হ তোমাৰ এগছ বন্তিৰ দাম মানে এশ টকা, দুশ টকা এনেকুৱা, বহুত বেছি কৰি দিয়ে।
উম তাহাঁতি মানে পুৰা লুটিছে, মানে।
উম আৰু কেজ জনমান মানুহ আহে হা, হেৰি তেওঁলোকে মানে, এনেকে, ফুটৰ অ'হ ট্ৰেখন লৈ পেলাই, প্লেট এখন লৈ আহে, প্লেটখন লৈ পেলাই তোমাক নুসুধিবও, মানে চিধা ফুটটো লগাই দিব, তাৰপিছত তোমাক পইচা খোজে।
অ' এইটো আকৌ কেনেকুৱা বিজনেচ?
অ বহুত কিবা নিচিনা মানুহ, আৰু তাৰে মানে সেনে, মন্দিৰটোৰ মানে, জগন্নাথ মন্দিৰৰ ভিতৰত সেইবোৰে বেছিকে চলিলে, মানে সেই মানুহখিনিৰ কাৰণে বেয়া লাগিল, কিন্তু এনে মন্দিৰটো চাই পেলাই বা মন্দিৰটো চাইও ভাল, বহুত ধুনীয়া আছিল মানে।
এইটোতো বেয়া কৰে তেনেকে, কাৰণ ফুটটো দি পেলাই আকৌ, কিহৰ পইচা আকৌ, এইটো ভিক্ষা খোজা নিচিনাই হ'ল দেখোন!
অ' আৰু মানে তোমাৰ হেৰি হয়, যিকেইগছ বন্তি থাকে হয় নে, সেইকেই গছ আমি জ্বলাই আহো ন, মানে বন্তি জ্বলোৱা জেগাটো বহুত সৰু হয় তাৰে, ভিতৰত জ্বলাব নোৱাৰি, মানে ভিতৰত বহুত ভিৰ হয়। ত' বন্তি জ্বলোৱাৰ জেগাটোযে, মানে সৰু হয়! তুমি জ্বলাই দিয়াৰ দুই ছেকেণ্ড পিছতে সিহঁতে বন্তিটো পেলাই দিয়ে।
অ এইটো এনেকুৱা কৰিলে বেয়া লাগে বাৰু।
অ' মানে বন্তিটো বহুত আশা দি জ্বলোৱা যায় ন। ত' মানে বেয়া লাগে সেইটো। বস্ত।
উম! এয়া আজিকালি এইবিলাক চব মানে বিজনেছে হৈ গৈছে। ধৰ্মীয় জেগাতো বিজনেচ। এনেকুৱা ধৰ্ম হেৰিত বিজনেচ কৰিলে ভাল নালাগে।
অ' আৰু তাতে এজোপা গছ আছে হা। সেইজোপা গছত তোমাৰ এডাল সূতা দিয়ে, মানে মন্দিৰৰ ভিতৰৰ পৰাই কিনিব লাগে হেয়া সেইডাল সূতা দিয়ে, তুমি সেই সূতাডাল মানে অ' উশাহ বন্ধ কৰি তিনিটা গাঁঠি মাৰিব লাগে। আৰু সেইকণ গাঁঠিত টো যেতিয়া মাৰিবা, তুমি নিজৰ কিবা মানে উইচ এটা ক'ব লাগে, আৰু সেই তিনটা গাঁঠি মাৰাৰ পিছত তুমি যিকোনো এবিধ ফল ত্যাগ কৰিব লাগে।
অ তুমি কি ত্যাগ কৰিছিলা
মই বগৰী ত্যাগ কৰিছিলো
মানে সেই বগৰীটোত কি তু তুমি মানে অহ গোটেই জীৱন খাব নোৱাৰা নেকি
নহয় নহয় সেনেকুৱা নহয় এবছৰৰ কাৰণে ত্যাগ কৰিছিলোঁ কিন্তু মোৰ এবছৰ বেছি হ'ল মই খোৱা নাই
অ অ পিছে তোমাৰ আ মানে উইচটো পুৰা হ'ল নাই
উইচ মানে মই তেনেকে একো খোজা নাছিলো মই জাচত মানে ধৰা ঘৰৰ চবকে ভালে ৰাখক তেনেকে পেলাই হেৰি কৰিছিলো উম
এতিয়া ভালে আছে ভালে মানে কি আৱ এইবিলাক স বেমাৰ চেমাৰ টো ওলাই থাকে বাৰু
অ মানে সে আৰু অ বেমাৰৰ পৰা ধৰা আহ হ'ব লগা থাকিলেতো বেমাৰ চেমাৰ হ'বই ন কিন্তু তাৰ ভিতৰতে মানে চব বস্তু ঠিকে ৰখাটো বা কিবা এটা বিপদ আহিছে ভাল হৈ যোৱাটো সেনেকুৱা আৰু
উম উম বুজিছো তাকে এতিয়া ঠিক আছে এ শুৱে আৰু এতিয়া ভাব ভাবিছোঁ শুৱা কথা
অ দিয়া শুৱা নহ'লে উম শুভৰাত্ৰি